অ' বন্ধু, কি খবৰ?
ভাল তোমাৰ।
ভাল-ভাল, ভালে আছো, কি কৰি আছা পিছে?
এ এনেই আছো। বাহিৰতে অলপ বহি আছো।
অ ঠিকেই ঠিকে আছে ঠিকেই আছে হা
আছোঁ আছো।
উম মই ভাবিছিলো আজি আমি অলপ তাৰমানে, উম অসমৈত নিজৰ ওপৰলৈ আলোচনা কৰিম বুলি ভাবিছো।
অ'-অ'-অ', পাৰিম-পাৰিম, পাৰিম-পাৰিম-পাৰিম, পাৰিম পাতিব পাৰি। এনে তুমি কি জানা অসমৰ অতিজত। কি কি আছে অসমত
মই মানে চোৱা, এতিয়া অসমৰ ঐতিহ্য বুলি ক'লে অসমত যিবিলাক বস্তু আছে যেনে পুৰণি সেই বস্তুবোৰ যেনে কামাখ্যা মন্দিৰৰ কথা কওঁ এতিয়াটো কামাখ্যা মন্দিৰত কিছ এই হেৰি এতিয়া এটা প্ৰগ্ৰেম অ হেৰি এইটো আহ এইটো মাহৰ এটা চলি আছে।
অ অম্বুবাচী মেলা চলি আছে।
মেলা আৰু তেনেকুৱা আমাৰ অসমৰ ঐতিয্য বুলি ক'লে বহুত ঠাই আছে। তাৰমানে চোৱাৰ যেনে সূৰ্য পাহাৰ, তাৰপিছত সূৰ্য পাহাৰ সূৰ্য পাহাৰকে আদি কৰি, কিছুমান এনেকুৱা মাজুলী কামখ্য আৰু উমানন্দ এইবিলাক অসমৰ ঐতিহ্য এনে তুমি ঐ অসমৰ ঐতিহ্য বুলি ক'লে, কি বিলাক বস্তু বি বস্তুৰ বিষয়ে ক'ব সুধিছা তাৰমানে
অসমৰ যদি ক'ব লগা অসমৰতটো খুব বেছিকৈ ক'ব লাগে গেলে উম অসমততো। এ' এটা সময়তো শংকৰ আজানৰ দেশ বুলি কোৱা হৈছিল।
উম।
যদি ক'ব যে অসমতো ক'ব লাগিলে মাজুলীৰ সত্ৰ সংস্কৃতি, আমাৰ হাজত হয়গ্ৰী মাধৱ মন্দিৰ, পুৱামক্কা আদি কৰি, তেজপুৰত কিমা, তেজপুৰত আহ অনিৰুদ্ধৰ কি অ অনিৰ ৰ অনিৰুদ্ধ আৰু এই মন্দিৰ আছে, মহাভৈৰৱ মন্দিৰ আছে ইয়াত।
গে
তাৰ পিছত উমানন্দ মন্দিৰ আছে, আমাৰ গুৱাহাটীৰ পৃথিৱীৰ সৰু নদী দ্বীপটো আছে, উমানন্দ মন্দিৰ
আটাইতকৈ সৰু নদীদ্বীপ
অ সেইটোও ক'ব লাগে। আমাৰ বালাজী মন্দিৰ আছে ইয়াতে। গুৱাহাটীতে ক'ব লাগিলে তাৰপিছত যদি ক'ব যাওঁ উজনি অসমৰ পিনেটো বহুত খিনিয়ে আছে, কব ক'ব গ'লে। নে তুমি কৰ'বাত এ, হেৰি এনে গৈছা নে কৰ'বাত এনে? কাৰণে
এনে মই মাজুলীত গৈ পাইছোঁ, মাজুলীত এইবিলাক সত্ৰ বিলাক আছে সত্ৰ বিলাকত গৈ পাইছো সত্ৰ বিলাকত যেনে তাত আমাৰ যি শংকৰদেৱে যি আমাৰ তাৰমানে ইমান কুৰি শতিকাতে তাৰমানে লিখি থৈ যোৱা কিছুমান এনে খোৱা বস্তু আছে বা শিলৰ হেৰি এতিয়া এটা কথা কওওঁ ইয়াতে আছে ম হেৰিত কি বুলি কয়, বৰপেটা সত্ৰ, বৰপেটা সত পুৰণি তাৰমানে এনেকুৱা এটা ঠাই আছে যিটো ঠাইত তাৰমানে, আগৰ দিনৰ আমাৰ যি ৰল ৰজা আছিল কমতাপুৰৰ ৰজাক, তাৰপিছত বিহাৰৰ আছে তাত তাৰমানে এনেকুৱা কিছুমান বস্তু, এনেকুৱা কিছুমান বস্তু লিখি থৈ যোৱা বা আগৰ দিনৰ তাৰ তাৰমানে এতিয়াও, তাৰমানে পোৱা যায়। কিছুমান ঠাইত সেইবিলাক ত মানে সেইবিলাক তাৰমানে এনেই আমাৰ অসমৰ কেনেকুৱা পৰিস্থিতি আছিল বা কেনেকুৱা তে যুদ্ধ বিদ্ৰবোৰ কেনেকুৱা ধৰণে হৈছিল তাৰমানে ৰজ, ৰজাৰ জ্ঞান ধাৰণা বা যুদ্ধৰ কৌশলৰ কেনেকুৱা আছিল, সেইবিলাক লেখি তেনেকুৱা বহুত বস্তু আছে, যিবিলাক তাৰমানে আমি এতিয়ালৈকে দেখাওঁ পোৱা নাই বা আমি এতিয়া মই পঢ়িব পাইছোঁ, এনেই তুমি কোনবিলাক তেওঁ তাৰমানে পাইছা, তাৰমানে এনে পৰিব।
মইয়ে মই মই এবাৰ গৈছোঁ। মানে গৈছিলো মই শিৱসাগৰ গৈছিলো শিৱসাগৰৰত য ঐতিহ্য বিলাক যে ৰংঘৰ কাৰেংগ বা টলাটল ঘৰ বিলাক আছিল। তাতে চাই মানে বহুত খিনিয়ে ভাল লগা এইখিনি আছিল। ৰংঘৰটো প্ৰমোদ নৰসিংহই নিৰ্মাণ কৰিছিল আৰু আমাৰ শিৱদৌল শিৱদৌল, জয়দৌল কিমান ডাঙৰ পুখুৰী পুখুৰী তাতে আছে, শিৱসাগৰ পুখুৰী জয়সাগৰ পুখুৰী বিখ্যাত ডাঙৰ ডাঙৰ পুখুৰী বিলাক তাতে দেখা পোৱা যায়। শিৱসাগৰত যদি যোৱা যায় কেতিয়াবা এনে যাবাচোন তুমি বহুত ভাল বহুত ভাল ভাল তাতে দেখাব পাৰা
তেনেকুৱাই আৰু এ এঠাইত আছে আৰু এডাল গছ আছে এজোপা এতিয়ালৈকে তাত এ বহুত বছৰ বছৰ ধৰি তাৰমানে সেই গছজোপা এতিয়ালৈকে তাৰমানে গছজোপা তাৰমানে মৰা নাই এতিয়ালৈকে তাৰমানে জীয়াই আছে। কাৰণ এইটো আছিল সে এইফালে নামনি অসমৰ কি বুলি কয় ইফালে আছিল হেৰিয়ত তাৰমানমানে এটা মন্দিৰৰ লগত তাৰমানে একেলগে তাৰমানে আমাৰ যোনটো হেৰি আছিল। কমতাপুৰৰ ৰজা উম আপাৰ নাম আছিল।
কমতাপুৰৰ ৰজাৰ। সেৰি হেই কিন্তু কুচৰা কুচ ৰাজংগিয়ে আহ কুশৰ নৰনাৰায়ণৰ শাসনকালত হৈছিল নেকি সেইখিনি?
অ' হেইখিনি নৰনাৰায়ণৰ শাসন কালত তাৰমানে লিখি থৈ যোৱা এখন তাৰমানে লিপি শিল লিপি এতিয়াও তাৰমানে তাত দেখিবলৈ পোৱা যায়
অ' হয় হয় হয় হয় ঠিকে কৈছা।
এই তেনেকৈ তাৰমানে চাবলগীয়া জেগা বহুত আছে, আমাৰ অসমত যেনেকৈ কোচবিহাৰৰ তাত আছে কোচবিহাৰটো আমাৰ তাৰমানে ৰজাসকলৰ তাৰমানে তাত যিবিলাক তাৰমানে অস্ত্ৰ শস্ত্ৰ বা যিবিলাক তাৰমানে হেৰি আছে যুদ্ধ তাৰ মানে পুৰণি বস্ ওপৰৰ বা তেনেকুৱা বস্তুবোৰ তাৰমানে এতিয়াও দেখিবলৈ পোৱা যায় তাত
হয় হয় ঠিকে কৈছা ঠিকেই কৈছা হয়
আৰু আমাৰ অসমক আমি হেৰি বুলি কলে তাৰমানে অসমৰ ঐতিহ্য বুলি কলে তাৰমানে আমাৰ যিবিলাক তাৰমানে পুৰণি বস্তুবোৰ তেকে তাৰ মানে বিখ্যাত যেনেকৈ কবলৈ গলে কামাখ্যা মন্দিৰৰে কথা কওক আমি কামাখ্যা মন্দিৰোৱে চোৱা ঐতিহ্য মন্দিৰ তাৰ মানে মন্দিৰ অ মন্দিৰ বুলি মন্দিৰ তাত ইমান হাজাৰ হাজাৰ ভক্তৰে তাৰমানে নিজৰ নিজে এনে তুমি কোনবিলাক বস্তুৰ বিষয়ে আৰু জানা তাৰমানে অসমৰ ঐতিহ্য বুলি
অসমৰ অসমৰ যদি ক'ব যাওঁ আমাৰ গুৱাহা টিতে থকা বৈশিষ্ট্য মন্দিৰ আছে বৈশিষ্ট মন্দিৰ চাব লগা ঠাই আছে আমাৰ বালাজী মন্দিৰ য চাফ চিকুণত তাৰ ভাল ক'ব পাৰে বালাজ জী মন্দিৰটো আছে আৰু তোম আমাৰ আৰুটো বৰপেটাত দৌল গোবিন্দ মন্দিৰো আছে। তাতে দৌলৰ বহুত ডাঙৰ ভাল উৎসৱ হয় দৌল যাত্ৰা বুলি কোৱা যায়
তাৰানে আমাৰ ইণ্টাৰ কি বুলি কয় অসমৰ ডাঙৰ হেৰি বুলি ক'লেও টো ভোল নহ'ব
ঠিকে কৈছা। আৰু তেজপুৰ তেজপুৰতো আছে মহাভৈৰৱ মন্দিৰ।
উম।
তাত প্ৰেমৰ প্ৰতীক বুলি কোৱা হয় প্ৰেমৰ প্ৰতীক আমাৰ সেই তেজপুৰৰ তেজপুৰৰ মানে কোৱা হয় তেছপুৰ সেইখিনিক
উ।
আৰুতো উজনি অসমৰ মানতো আছেই উজনি অসমৰ বহুত সত্ৰ ত্ৰবিলাকো আছে সত্ৰবোৰ।
হেল্ল'
উজনি সময় পিনে।
উম সেইটো হয়। এনে তুমি এতিয়ালৈকে কোনবিলাক বস্তু তাৰমানে বিষ ষয় তাৰমানে একদম তাৰমানে ভালদৰে জানা বা কোনবিলাক বস্তু তুমি এতিয়ালৈকে দেখা পাইছা।
মইতো অ ক'ব পাৰিম নিশ্চয় ময় মই কামে খ্যা মন্দিৰৰ কামাখ্যা মন্দিৰৰ যোনটো কামাখ্যা মান শক্তিৰ পীঠ বুলি কোৱা হয় সেইটো বহুত ঐতিহ্য বহুত বহুতখিনিয়ে মানে ভাৰতৰ ন এ কামাখ্যা মন্দিৰ অসমৰ মানে ভাৰতৰ ভিতৰতে অসমৰ এক শক্তিবিদ বুলি কোৱা হয়।
বহুত বিদেশৰ পৰা বহুত টো মানে বহুতো পৰ্যটকে এটে কামাখ্যা মন্দিৰ চাবৰ কাৰণে বহুত অগণন ভিৰ দেখা পোৱা যায় কামাখ্যা মন্দিৰ
সময়ৰ ঐতিহয্য মতিয্য বুলি কোৱা ক'ব পৰা যায়। তাৰপিছত আমাৰ ৰংঘৰ ৰংঘৰটো বহুত এতিয়া আহ শিৱসাগৰৰ যোনটো ৰংঘৰ ৰংঘৰত টো এ ইউনিস্কই মানে আমাৰ হেৰি বিশ্বই এইটো ৰংঘৰটোক বহুত
এ একে হেৰি সেইবোৰ কৰিছিল বিশ্বত ঐতিহয্য হিচাপে আহ এ হেৰি দিছিল।
তেতিয়া, তাৰমানে বিশ্বৰ দৰবাৰত
অ', ৰংঘৰৰ যোনটো কাৰংঘৰৰ বাকৰিতে কিমান আগতে ৰংঘৰৰ বা উপৰিতে বিহু সেই হৈছিল তাৰপৰাইতো বিহুৰ যত দেখা পোৱা যায় আহোমৰ শাসন কালৰ পৰাই
আমাৰ তাতে ৰজা আছিল। তাৰ মমানে ক, অ, এইটো হে কি বুলি কয় আহোমৰ ৰজা আছিল তেওঁ তাৰমানে তাতে তাৰ মমানে বিহু বিহু তাৰমানে প্ৰথমবাৰ তাৰমানে বিহু তাতে পতন কৰিছিল।
হয় হয় ঠিকে কৈছা ঠিকে কৈছা আৰু আগতে আমাৰ তলাতল ঘৰতো তলাতল ঘৰো আছিল তলাতল ঘৰৰ এতিয়াতো ভিতৰৰ পিনে তলাতল ঘৰৰ বহুত ভাল যে কাৰেংঘৰ
উম।
বহুত ভাল ভাল অসমত বহুত ভাল ঐতিহ্য আছে। চাব লগাটো বহুত খিনি আছে।
সেইটো হয়।
এ, তুমি কি জানা মানে আৰু ঐতিহ্য কি কি আছে আৰু।
তুমি যিবিলাক কলা সেইবিলাকে তাৰমানে তাত আমাৰ মই এনে সেইবিলাকৰে নাম শুনিছো আৰু তাত যিবিলাক তাৰমানে অসমৰ বাহিৰৰ পৰাই কিছুমান এনেকুৱা এনেকুৱা পৰ্যটক আহে যি বিলাকে তাত তাৰমানে তাৰ ওপৰত তাৰে এতিয়াও তাৰমানে হেৰি কৰিছে পৰ্যবেক্ষন কৰি আছে যি এইবিলাক তাৰমানে কিয় ইমান বছৰ কিমান বছৰ তাৰমানে পুৰণি বা কিমান তাৰমানে হেৰি তাৰমানে এতিয়ালৈকে আছে যিবিলাক আমাৰ ৰংঘৰ কাৰেং ঘৰৰ কথা কওঁ। সেইবিলাকতো অ চিমেণ্ট বা হেৰি তৈয়াৰ কৰা নাছিল সেইটো আছিল দাই মাহৰ দালি হাঁহৰ কণী বা এইবিলাক তাৰমানে ঘৰুৱা পদ্ধতিৰে তাৰমানে বনাইছিল কিন্তু এতিয়ালৈকে সেইটো তাৰমানে এটা তাৰমানে মজবুত তাৰমানে শক্তিশালী হৈ আছে তাৰমানে এতিয়ালৈকে তাৰ ভাঙি যোৱা নাই। এতিয়া চোৱা কিছুমান এনেকুৱা বস্তু আছে যিবিলাক তাৰমানে এতিয়াও বিল্ডিং বিল্ডিং বিলাক বনাই বা ঘৰ বিলাক বনাই। দুদিন দুই বছৰৰ ভিতৰতে তাৰমানে ভাঙি চিঙি যায় কিন্তু সেই কিমান বছৰ বছৰ ধৰি তাৰমানে তাত থিয় হৈ আছ কিন্তু এতিয়ালৈকে একোৱে হোৱা নাই। এইবিলাকৰ ওপৰত। ৰিচাৰ্জ তাৰমানে হেৰি কৰি তাৰ পৰ্যবেক্ষণ কৰি আছে কি হয় তাৰমানে কিমান হেৰি
হয় ঠিক আছে দিয়া ভাল লাগিল। তোমাৰ লগত কথা পাতি আজি
ঐতিহ্যৰ বিষয়ে বহুত খিনি শিকিলো তোমাৰ পৰা আজি। ঠিক আছে আৰু পিছত কথা পাতিম আৰু।
উম দিয়াতে।
দিয়াকে